হেল্ল'
হেল্ল'‌ শুনিছা?
শুনিছা? অ' অ', শুনিছোঁ শুনিছোঁ।
অ' অ', কি কৰি আছিলা?
মই তোমাৰ এই, আহ ভাত পানী খাই উঠি বহিছোহে। তুমি?
অ' অ' মই, তোমাৰ এয়া এনেইহে আছিলোঁ অকমান। চাহ-তাহ খাই পেলাই অলপ ৰাস্তালেকে ওলাই আহোঁ।
অ' বাকী ভালেই নহয় খবৰ খাতি?
বাকী মোৰ ভালেই বাৰু অ' তোমাৰ কোৱাচোন?
অ' মোৰো ভালেই আছোঁ দিয়া পথাৰৰ কাম পথাৰৰ সময় যে আৰু এতিয়া মানে কলেজত গম, বন্ধ দিছে যদিও মই মানে কিছুমান প-প্ৰজেকৰ, কাম কৰি থাকিবলগীয়া হৈছে চছেমিনাৰ-টেমিনাৰ
বাকী মানে মোৰ তোমাৰ লগত বিষয় এটা আছিলে অকমান আলোচনা কৰিবলে, মানে টপিকটো এনেকুৱা ধৰণৰ, যে শংকৰ আৰু মাধৱৰ, মানে আমাৰ মহাপুৰুষ দুজনা, মাহাপুৰুষ শ্ৰীমন শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ, আচলতে আদৰ্শ আৰু ভৱিষ্যত মানে সাম্প্ৰতিক সময়ত আমি, মহাপুৰুষ শংকৰদেৱ আৰু মাধদেৱৰ আদৰ্শৰে চলিছো। আৰু চলিছো নে? আৰু আ, ইয়াৰ ভৱিষ্যত কেনেধৰণৰ হ'ব সেইখিনি কথা আলোচনা কৰিব বিচাৰিছোঁ।
হয় হয়, অ'।
গতিকে তুমি সাজু নে?
হয় হয় নিশ্চয় সাজু।
এতিয়া চোৱা, মহাপুৰুষৰ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা যদি আমি চাবলৈ যাওঁ, যিহেতু তেওঁলোকক কোৱাই হৈছে যে, তেওঁলোক আচলতে মহা পুৰুষ বুলি কোৱাই হৈছে হয়নে? পুৰুষৰ উত্তম তেওঁলোক আচলতে দুগৰাকী, মহান পুৰুষ।
পিছত তেওঁলোক কেৱল অকল যদি আমি এটা যদি বিষয়তে চাবলৈ যাওঁ, যে তেওঁলোকে অকল ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু ধৰ্ম গুৰু সেই ক্ষেত্ৰত চাবলৈ গ'লে কিন্তু আমাৰ আচলতে ভুল হ'ব, গম পাইছানে! তেওঁলোক আচলতে অকল সম-সমা মানে ধৰ্ম প্ৰচাৰকে নাছিলে, তেওঁলোকে আজি সম-সমাজখনৰ যিমান খিনি সংস্কাৰ কৰিলে, সাহিত্যত যিমানবোৰ আজি অৱদান দিলে মানে শিল্পৰ, ক্ষেত্ৰত হওক আজি যিমানখিনি সংগীতৰ ন-নাটক তোমাৰ আচলতে সেইবিলাক যিমানবোৰ দিলে আমাক জুমুৰা, নাটক, এইবিলাক যিমানবোৰ দি থৈ গৈছে ওজাপালি, লোকনৃত ত্য কথা কৈছো, এইবিলাক দি থৈ গ'লে। সত্ৰীয়া, এই বস্তু বিলাকে আচলতে আমাক কিমান খিনি আগুৱাই নিলে চোৱা, এতিয়া তেওঁলোক আচলতে ধৰ্ম ক্ষেত্ৰত ইমান খিনি গুৰুত্ব দিয়া নাই, মানৱতাৰ ক্ষেত্ৰত বেছিকে গুৰুত্ব দিয়া দেখা পোৱা গৈছিলে, হয় নে নহয়? এতিয়া আহ আমি বাৰু এই গোটেই দিশ বিলাক চোৱাৰ উপৰি, প্ৰথমতে আমি যদি চাওঁ তেওঁলোকৰ আদৰ্শৰ ক্ষেত্ৰত, তেওঁলোকে প্ৰথম আদৰ্শ দিছিলে আমাক আচলতে এক শৰণ নাম ধৰ্মৰ কথা দিছিলে।
হয়, হয়, নিশ্চয়।
য'তে তোমাৰ এক-এক দেৱ এক-এক সে এক বিনে নাই কেও, তেনেকুৱা এটা আছিলে ন বা ক্য, যে এজন এজন দেৱতাৰ ওচৰতে আমি শৰ্ণাপৰ্ন হৈছো। আমি অকল নিজৰ কৰ্ম কৰিম আৰু সেইটো তাৰ বাদে অন্য একোৱেই নাই, আমি মানৱতাৰ দিশে চলিম, সেইখিনিয়ে কথা গম পাইছা।
হয়, হয়, অ।
তে-তেওঁলোকে আচলতে সমাজত যোনটো সাম্য মানুহ মানুহৰ মাজৰ যোনটো ইকুৱেলিটি, ইকুৱেলিটিটো দেখুৱাইছিলে, আজি ভাতৃত্ববোধ হওক বা মানৱতা বাণী, এইবিলাক প্ৰচাৰ কৰিছিলে। এতিয়া আ তুমি ছান হাইৰ কথা শুনিছা চাগে ন! মাধৱদেৱৰ সময়ত যে ছান হাই নামৰ এজন মুছলমান আচলতে লোক এজন যে আছিলে, চান খাইৰ কথা।
হয়, হয়, অ, শুনিছোঁ, শুনিছোঁ।
অঁ, সেই সেই সময়ত শংকৰদেৱে কিমান, কিমান এটা সুন্দৰ আদৰ্শ বা এটা ব্যক্তিত্ব দি থৈ গ'ল চোৱা। শংকৰদেৱে সেই সময়ত চাইন চান খাইৰ পৰা আৰম্ভ কৰি যিমানবোৰ জনজাতীয় লোক আছিলে সেই সকলোকে আচলতে নামঘৰ প্ৰতিষ্ঠা কৰি নামঘৰত কেৱল আমাৰ এ হিন্দু ধৰ্মৰ লোককে স্থাই দিয়া নাছিলে, সকলোকে স্থাই দিছিলে। চান খাইকোৱা আনকি-আনকি নামঘৰত ঠাই দিছিলে এ। সেই ক্ষেত্ৰতে ইমান খিনি এটা ডাঙৰ আচলতে মানৱ জৰুৰী আহ মান মানে ন আমাৰ মানুৱ সংস্কাৰৰ কথা কৈছো, তেখেতে ইমান খনি কাম কৰি থৈ গৈছে, হয় নে নহয়! গতিকে বৰ্তমান সময়ত তাৰ প্ৰেক্ষাপটত কিন্তু আমি তেওঁৰ আদৰ্শৰে কিন্তু চলা নাই, দেখা পোৱা গৈছে। এই কথাখিনি বাৰো আমি লাহে-লাহে কৰি আলোচনা কৰিম। এতিয়া নামঘৰৰ কথা যে ক'লো, আচলতে নামঘৰ বা সত্ৰ আচলতে প্ৰতিষ্ঠা কৰিছিল কিয়? গম পাইছা নাই, সেই সেইটো এটা বহুত ডাঙৰ বিষয়। মোৰ অনুসৰি তোমাৰ আমাৰ যিহেতু আধ্যাত্মিকতাৰ ক্ষেত্ৰত সকলোৰে একেলগে যদি আধ্যাত্মিকতাৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ তেতিয়া সমাজখনৰ সম্পূৰ্ণ সামৰিকভাৱে উন্নয়ন হ'ব। এ, সেইবাবে এটা সামাজিক অনুষ্ঠান হিচাপে নামঘৰ আহ আচলতে আহ হেৰি কৰিছিলে, স্থাপন কৰিছিলে, নামঘৰ বা সত্ৰ স্থাপন কৰিছিলে। নামঘৰত গৈ যোনটো ওপৰৰ সেইটো আচলতে সত্ৰ, সত্ৰ স্থাপন কৰিছিলে। এতিয়া প্ৰথম কথা নামঘৰ কেৱল অকল তোমাৰ ধৰ্ম বা আমি কেৱল আই ধ্যাত্মিক সেইখিনি আলোচনা কৰাৰ বিষয়ে নহয় মানে এটা স্থানেই নহয়। তাতে আমি আমাৰ যোনবিলাক সামাজিক সমস্যা সেই সামাজিক সমস্যাবিলাকো উত্থাপন কৰোঁ।
হয়, হয়।
এতিয়া আ সেইকাৰণে আমাৰ নামঘৰক কোৱা হয় তোমাৰ গ্ৰাম্য আদালত বুলি কোৱা হয়। হয় নে নহয়।
আ, উম্।
এতিয়া আহ তুমি আহ বৰ্তমানে চোৱা আমাৰ এতিয়া নামঘৰ বিলাকে গোটেইখিনি সংস্কৃতি মূল যদি খুটাটোচ বুলি চাবলৈ যাওঁ আমাৰ নামঘৰে ক'ব লাগিব। জ্যোতি প্ৰসাদ আগৰৱালাই এ- এবাৰ এটা আহ হৰিয়ত ওলাইছিলে প্ৰকল্পত ওলাইছিলে। তেখেতে চাব বিচাৰিছিলে যে এই গোটেই সকলোবোৰ যে মানুহে। কৃষ্ণ সংস্কৃতি সকলোকে সকলোৱে যে মানে সনাতন ধৰ্মৰ গোটেই কৃষ্ণ সংস্কৃতিৰ বিষয়ে যে মানে সকলোৰে। অ' সেই যে আচলতে নীতি-নিয়মবোৰ যে বেলেগ বেলেগ আচলতে তাৰ মূল খুঁতিটো বা মূল সেইটো কি? এ তেখেতে গোটেই আচলতে ভ্ৰমণ কৰিলে ভাৰতৰ গোটেই সনাতনী মন্দিৰে হওঁক। গোটেই আচলতে তীৰ্থস্থানবোৰ ভ্ৰমণ কৰি কৰি শেষত আহি তেখেতে এটা কথা ক'লে যে আমাৰ আহ অসমৰ মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ বৰ খুঁটাটোৱে হৈছে এই গোটেই সংস্কৃতিৰ মূল ভেটি। গম পাইছে নে গতিকে ইয়াৰ মৰ্মাৰ্থটো বা ভাবাৰ্থটো যথেষ্ট গভীৰ। এ মই অকমান তোমাৰ ফালে আহিব বিচাৰিছো তুমি কি ক'ব বিচাৰা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ বিষয়ে তুমি কেনেধৰণে ভাবা। যে তুমি কেৱল এজন ধৰ্মগুৰু হিচাপে ভাবা নে, সমাজ সংস্কাৰক হিচাপে ভাবা কেনেধৰণে ভাবা। সমাজত ইমান খিনি অৱদান দি থৈ গ'ল আমি তেওঁলোকৰ আদৰ্শৰে আজি চলিছো নে নাই বাৰু তুমি কি ভাবা সেই কথা।
শংকৰদেৱে আৰু মাধৱদেৱৰ কথা যদি ক'বলে যাওঁ তেওঁলোক দুজন হৈছে আমাৰ অসমীয়া সমাজ-সাহিত্য- সংস্কৃতিৰ মানে জীৱনৰ দুজন বক্তিত্ব। এতিয়া তেওঁলোকৰ, তেওঁলোকৰ যি আদৰ্শ আছিল সেই আদৰ্শ অসমীয়া জাতিক তোমাৰ এটা নতুন দিশ দেখুৱাই থৈ গৈছিলে। এ তুমি প্ৰথমতে কৈছিলা সৰ নাম ধৰ্মৰ অৱধা। এতিয়া শংকৰদেৱে সেই একশৰণ নাম- ধৰ্ম প্ৰচাৰ কৰি মানুহৰ মাজত যে শান্তি সমতা আৰু প্ৰচাৰ কৰি আৰু তেওঁৰ তেওঁত মাধৱদেৱ এই আদৰ্শ আগুৱাই লৈ গৈ সমগ্ৰ অসমত, অসমত তেওঁ সেই নাম ধৰ্মৰ বৈষ্ণৱ ধৰ্মৰ সংস্কৃতি বিস্তাৰ কৰিছিলে। এই তেওঁলোকৰ এই চিন্তা চৰ্চা চাই। তেওঁ অসমীয়া সমাজক মানে কু-সংস্কাৰ হওঁক জাতি ভেদ হওঁক বা আজি সামাজিক মানে বৈষম্যৰ পৰা আঁতৰাই এটা ঐক্য আৰু মানে সম্প্ৰিতিৰ
হ', হ'।
শংকৰ-মাধৱে যি এ আদৰ্শ শংকৰ- মাধৱৰ যেতিয়া আদৰ্শৰ মূল কথা আছিল সেইখিনি হৈছে তোমাৰ ঈশ্বৰৰ প্ৰতি ভক্তি বা সকলো মানুহৰ সমান মৰ্যদা বা অহিংসা। এই সকলে আছিল তেওঁলোকৰ যি আদৰ্শৰ কথা। এতিয়া তেওঁলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। কোনো ধৰনৰ সেইখিনি হওঁক। মানুহক বেছি বিভাজিত কৰা সমৰ্থন মানে সেই সময়ত। নামঘৰ আৰু সত্ৰৰ কথা তুমি কলাই নামঘৰ আৰু সত্ৰৰ জৰিয়তে তেওঁলোকে। মানে সমাজৰ ঐক্য শিক্ষা। সেই সমূহৰ মানে মূল্যবোধৰ বিকাশ ঘটাইছিলে। এতিয়া বৰ্তমান সময়ত বৰ্তমান সময়ত কিন্তু তেওঁলোকৰ যি আদৰ্শ। মানে সেই আদৰ্শৰ কিন্তু আগতকৈ এতিয়া অধিক প্ৰয়োজনীয় হৈ পৰিছে কাৰণ। এতিয়া। বৰ্তমান সময়ত মানে সমাজত তোমাৰ হিংসা এ জাতি ভেদ হওঁক। আহ মানে লোভ বা অহিংশু যে এটা মানে। হিংসা এটা যি ভাৱ সেই তেনেকোৱা মানে তোমাৰ। অ অ মানে তেনেকুৱা কিছুমান ভাৱ আচলতে তেওঁলোকৰ মাজত। তেনেকুৱা কিছুমান মানে সেই। যি যুৱ প্ৰজন্ম হওঁক তেওঁলোকৰ মাজত সেই মানে এ হিংসাত। কিছুমান ভাৱ সেই গঢ়ি উঠিছে সেই সেই। আহ তেনেস্থলত যদি কবলৈ যাওঁ বৰ্তমান সময়ত কিন্তু সেই শংকৰ মাধৱৰ আদৰ্শ কিন্তু। আহ এতিয়া মানে এতিয়া এ প্ৰয়োজনতটো আচলতে বহুত বাঢ়ি গৈছে। এতিয়া বৰ্তমান সময়ত অ এতিয়া বৰ্তমান যি যুৱ প্ৰজন্ম সকল হওঁক। সেই যুৱ প্ৰজন্মৰ মাজত যি আহ এটা আধ্যাত্মিকতাৰ যি। আহ ভাৱ সেই আধ্যাত্মিকতাৰ যি ভাৱটো মানে নোহোৱা হোৱাৰ ফলত। তেওঁলোক মানে এক কথাত ক'বলৈ গ'লে উদণ্ড হৈ পৰিছে এতিয়া এ আজিকালি চাবা। আজিকালি সমাজত তোমাৰ। এ হাই কাজিয়া তোমাৰ সৰু সৰু কথাতে লৈ তোমাৰ। আহ ইজনে সিজনৰ লগত মাৰ পিত তেনেধৰণৰ বা জাতি ভেদ হওঁক। বিভিন্ন ধৰণৰ আমি সেই কাহিনী বিলাক শুনি থাকিবলৈ পাওঁ এতিয়া আচলতে। শংকৰ মাধৱে কিন্তু এইবিলাক আচলতে কৰি থৈ যোৱা নাছিলে আমি কিন্তু। অসমীয়া অসমীয়া হিচাপে এই ক্ষেত্ৰত আচলতে লাজ পাব লাগে কাৰণ আমাৰ যি। ভাল। সেই বিষয়ে আগতেই কৈ থৈ গৈছিলে কাৰণ এ কি। তাতে বনাম। বিশেষে আমি কেনেদৰে সমাজখনক মানে আগুৱাই নিব পাৰো আৰু সমাজখনক মানে এটা। ল'ৰা জীয়াই থাকিব লাগে সেই কথা খিনি আচলতে মানে পৰা আমাক শিকাই থৈ গৈছিলে। কিন্তু বৰ্তমান সময়ত কিন্তু সেই বস্তুটো মানে একেবাৰে নাইকিয়া নিচিনাই হৈ গৈছে।
নাইকিয়া হৈ গৈছে হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে। আচলতে আহ তুমি গোটেই কথাখিনি সামৰি লৈছা বৰ্তমান সমাজৰ কথাটো আচলতে। বৰ্তমানৰ কথাখিনি কলে আচলতে ভৱিষ্যতৰ কথাখিনি আমি নক'লেও হয়। হয় নে নহয় চোৱা চোন কাৰণ যিহেতু বৰ্তমানে। অতীত বৰ্তমানে যিহেতু ভৱিষ্যত নিৰ্ণয় কৰিব গতিকে বৰ্তমানৰ সময়ত। আমি যদি যোনটো দেখা পোৱা গৈছে শংকৰ মাধৱৰ সংস্কৃতি। বা আদৰ্শৰ ক্ষেত্ৰত আমি কিন্তু, যথেষ্ট তাৰ পৰা আমি পথভ্ৰষ্ট হৈছো বা আমি তাৰ পৰা আঁতৰি আহিছো কিন্তু, হয় নে নহয়?
হয় হয়।
এতিয়া আ আমি, এই কথাটো কৰিব লাগে যে কেতিয়া সংৰক্ষণৰ কথা কেতিয়া আহে মানে আমি আজি শংকৰ মাধৱৰ সংস্কৃতি সংৰক্ষণ খনৰ কথা কেতিয়া পাতিম, যেতিয়া বস্তু এটা নাইকিয়া হ'বলৈ ধৰে বা বিলুপ্তিৰ পথত যায় তেতিয়া আমি বস্তু এটা সংৰক্ষণ কৰো। বা নাইকিয়া হবলৈ ধৰে তেতিয়াহে আমি সংৰক্ষণ কৰিব লওঁ, এতিয়া এই বস্তুটো আচলতে যদি নাইকিয়া হবলৈ ধৰাটো বা সংৰক্ষণ কৰাৰ কথাটো কিন্তু আচলতে লাজৰ কথা আচলতে হয় নে নহয় চোৱাচোন।
হয় হয়।
হয়নে নহয়?
এয়া এটা লাজৰ কথা, গতিকে সেই ক্ষেত্ৰত আমি আচলতে বৰ্তমানে বহুত বহুত আচলতে সময় আছে বা এতিয়াও বৰ্তমানেও আমাৰ ওচৰত বহুত স সুবিধা বা সুযোগ আছে সেই সময়খিনি বা এই সুযোগখিনি গ্ৰহণ কৰি আমি এই আদৰ্শ আচলতে মানি চলিব লাগিব নহ'লে আচলতে, যেতিয়াই পৃথিৱীৰ পৰা জাতি ধ চৰি ধৰ্মৰ কথাখিনি বা আধ্যাত্মিক কথাখিনি যেত তিয়াই বিলুপ্ত হ'ব, তেতিয়াই কিন্তু অ মানে যোনটো কথাটো কৈছো অ এটা আমি মানৱ মানৱৰ দিশৰ পৰা মানৱতা দিশৰ পৰা স্খলিত হম, কাৰণ আধ্যাত্মিক ঐক্যতা আৰু মানৱতা দুয়োটা ইটোৰ আনটোৰ সমান্তৰাল বা পৰিপূৰক বুলি ক'ব লাগিব। কাৰণ আধ্যাত্মিকতা অবিহনে মানৱতা সম্ভৱ নহয়, মানৱতা অবিহনে আধ্যাত্মিকতা সম্ভৱ নহয়। এই গোটেই কথাবোৰ, আচলতে আহ মানৱতা আধ্যয়াত্মিকতাতকে ওপৰত আছে বুলি ক'ব লাগিব বৰ্তমান সময়ত কাৰণ আ মা আধ আধ্যাত্মিকতাইও সদায় মানৱতাৰ কথাই কয় শংকৰ মাধৱৰ কথা যদি আজি চোৱা যিমানবোৰ কলো মই চান খাইৰ কথা কলো, যে শংকৰদেৱে কেতিয়াও কিন্তু মানুহক এতিয়াও অ যদি চাবলৈ যোৱা শংকৰদেৱক ইমান খিন অত্যাচাৰ কৰিছিলে যোনবিলাক আচলতে সেই সময়ত ৰজা আছিলে, সেই ৰজাবিলাকে ইমান অত্যাচাৰ কৰিছিলে যদিও তেওঁ কিন্তু তাৰ কিন্তু উত্তৰ প্ৰত্যুত্তৰ দিয়া নাছিলে যদিও তেওঁ এজন মহাপুৰুষ আছিলে সৰুতে ইমান বল লোক আছিল যদিও তেখেতে সম্পূৰ্ণ শান্তি শান্তিপূৰ্ণ ভাৱে সেই আদৰ্শ খিনি সমাজক দি থৈ গৈছে। কাৰণ যদি তেখেতে এজন মহান পুৰুষ হৈ যদি তেখেতে আহ, যদি হিংসাত্মৰ ঘটনা যদি এ উপ প্ৰত্যুত্তৰ দিবলৈ যায় তেনেহলে আমাৰ সাধাৰণ মানুহৰ আচলতে কেনেকুৱা ধৰণৰ কিন্তু সেই কথাখিনি বৰ্তমান সময়ত আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছো। আমি আচলতে হিংসাত্মক দিশে আগাঢিছো তুমি যোনটো কথাটো কৈছা যুৱ শৃংখলতা দেখা দেখা পা কৈছে, গতিকে মই ভাবিম যে এই যুৱকসকলক এই আচলতে সংস্কৃতিটো আকৌ আমি আমাৰ নামঘৰ আৰু সত্ৰৰ মাজতে আমি আহ তেতিয়া সদায় আমি পাম, বা আমি যিমানে আগ দূৰলৈ নাযাও কিয়, এই আমাৰ বৰ নামঘৰৰ বৰ খুটাটোৱে এই গোটেইবোৰ আচলতে ধৰি ৰাখি থাকিব। আমি যেতিয়াই আমাৰ সংস্কৃতিৰ পৰা আঁতৰি যাম, আমি সেই নামঘৰলৈ আহো- বা সত্ৰলৈ যাওঁ, আমি আমাৰ সংস্কৃতিৰ- আচলতে সেই ভেতিটো পুনৰ আমি নিজৰ সু্দৃঢ় কৰাৰ আচলতে চেষ্টা কৰোঁ। কৰিব লাগিলে, গতিকে যথেষ্ট ভাল লাগিলে, আজি এই শংকৰ মাধৱৰ আদৰ্শৰ বিষয়ে পাতিলো। তাৰ বৰ্তমানৰ প্ৰাসংগিকতা আৰু ভৱিষ্যতৰ কথা পাতিলো, তুমি কেনেকুৱা পালা?
হয় হয় নিশ্চয় যথেষ্ট খিনি ভাল লাগিলে, তোমাৰ পৰাও মই বহুতখিনি নজনা কথা জানিব পাৰিলো।
হয় হয়।